হেল্ল'
অহ হেল্ল', কি কৰি আছা?
মই এনেই এয়া মানে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলো অলপমান আগতে আজি মানে অলপমান তোমাৰ দেৰিকে উঠা হ'ল। উম, তুমি কি কৰি আছা?
মইতো বৰ্তমান একো কৰা নাই এনে আছিলো সেইকাৰণে ফোনটো কৰিলো তোমাক।
আহ
তাৰপিছত আজি অ-অ কোৱা?
এতিয়াতো বোলো বন্ধই দিছে কিবা নতুন স্কিল শিকিম বুলি ভাবিছা নেকি? কি তুমি
এতিয়া বন্ধ দিছে হ'লেও মানে নতুন স্কিল ক'ব গলে মই ভাবি আছো শিকিম বুলি। হা অ', মই ভাবি আছিলো যে মই হেৰি উম মানে উম, উল্লেৰে অ বিভিন্ন ধৰণৰ বস্তু বনাই নহয় আজিকালি কিচেইন তাৰপিছত ৰবাৰ বেণ্ড তাৰ পিছত তোমাৰ হেৰি মেট এইবিলাক ঘৰত সজাবলে বস্তু বনাই নহয় মই ভাবিছো সেইটোয়ে শিকিম মানে মোৰ বহুত। মন গৈ আছে সেইটো শিকিবলে ত' তাৰ কাৰণে বেছি পইচা। এটাও নালাগে দিয়াচোন মই নিজে কিনি লৈ আহিম আৰু মোৰ মানে কিছুমান লগৰ বোৰে। জানে মানে সেইটো বনাবলে ত' সেইকাৰণে মই ভাবিছো ইহঁতৰ ঘৰতে গুচি যাম।
অ ভালে সেইটো তেতিয়াহ'লে বাজেট ফ্ৰেণ্ডলি হৈ যাব তোমাৰ।
উম, তুমি কিবা ভাবিছে নেকি গৰম বন্ধত
মই-মই ভাবি আছো যে ভি ভিডিঅ' এডিটিংটো শিকো এতিয়াতো। চবতে মানে সেইটো স্কিল কাম কামত আহে ধৰা কোনোবা যদি ক্ৰিয়েটাৰে মোক হায়াৰো কৰে ভিডিঅ' এডিটিংৰ কাৰণে তথাপিও মই বহুত খিনি পইচা ধৰা আৰ্ন কৰিব পাৰিম সেইকাৰণে ভাবি আছো তেনেকুৱা ধৰণৰে কিবা স্কিল শিকি লও নেকি
নাই তুমি ভাল ভাবিছা কাৰণ এতিয়া চোৱা গৰম বন্ধত আহা এক মাহত এনে বহি থাকিটো লাভ নাই আমাৰ
উম
কিবা এটা যিটি কৰাৰ পিছত যদি পইচা উপাৰ্জন কৰিব পাৰি আমাৰ কাৰণে বেছি ভাল হ'ব
অ' অ' সেইটোয়ে সেইকাৰণে মই ভাবি আছো মই মানে হা কম্পিউটাৰটো মানে জইন কৰিছিলোঁ মানে ভালকে যোৱা নহয়তো আকৌ যাব লাগিব আৰু লগতে মই ভাৱি আছো যে ভিডিঅ' এডিটিংটোও শিকিয়ে লওঁ। তাৰে পইচাত তো অলপমান বেছি হয় তোমাৰ ক'ৰ্চটো তথাপিও শিকি ল'লে পাছত মানে ভাল আৰ্নিং এটা এটা আহিব আৰু
আজিকালি চব শিকিবলে পইচা জানানে
উম আৰু কিছুমান নত অ অ
আজিকালি কোনো ফ্ৰীত শিকাই দিয়া মানুহ নাই
ফ্ৰীত মানে তোৰ হেৰি হয় কিছুমান ধৰা স্কীম এতিয়া তুমি যিটো কলা যে ফুলেৰে বস্তু বনোৱা বা কাপোৰেৰে ত' সেইবোৰ তোমাৰ হেৰি ইউটুবৰ পৰাও শিকিব পাৰি কিছুমান তেনেকুৱা ধৰণৰ চেনেল আছে ইউটুবত বহুত ত' তেনেকুৱা ধৰণৰ কিছুমান স্কিল ধৰা আৰু ধৰা কিছুমানে ধৰা কমিউনিকেশ্যন স্কিল ভাল কৰিব বিচাৰিলে তেতিয়া হ'লেও তেওঁ মানে ইউটুবৰ পৰা শিকিব পাৰে ইউটুবত মানে বহুত ভাল ভাল চেনেল আছে তেনেকুৱা
অ বুজিছো আৰু তাৰপিছত হেৰি বাকী এনে তুমি কেতিয়াৰ পৰা শিকিম বুলি ভাবিছা
মই এইটো মানে হেৰি আগতে বস্তুত মানে ক'ৰ্চটোৰ দাম চাম আগতে ভালকে জানি লওঁ মানে ফিজটো কিমান হ'ব ব তাৰ পিছত মানে শিকিম আৰু এতিয়া মোৰ এটা ন এটাতো শিকিয়ে আছো তোমাৰ কম্পিউটাৰটো তাৰ লগতেও সেইটো শিকিম মানে সেইটো আগতে দা ফিজটো জানি লোৱা ভাল হ'ব মোৰ কাৰণে
অ নাই ঠিকে আছে ফিজ তিজ জানি লোৱা নহলে পিছত বহুত দিগদাৰ হয়
উম বহুত বেছি কৈ দিলে আৰু তো যাব নোৱাৰিম না
অ' অ' অ' তাকে আৰু তাৰ পিছত হেৰি এনে তুমি অকলে শিকিম বুলি ভাবিছানে স্কিলচ কেইটা নে তোমাৰ কলেজৰো লগৰ কিছুমান আছে একেলগে
অ হেৰি আৰু এজনী আছে তাইও আগৰ পৰাই মানে কৈ আছিল এডিটিং শিকিব কাৰণে এইটো মানে বহুত কামত আহে ন নিজৰ ধৰা কনটেন্ট ক্ৰিয়েট কৰিব খুজিলেও মানে ভিডিঅ' এডিটিংটো বহুত কামত আহ তোমাৰ সেইকাৰণে তাই আগৰ পৰা কৈ আছিল ভিডিঅ' এডিটিংটো শিকিবলৈ এতিয়া ময়ো ভাবিছো যে শিকিয়েলো পিছলৈ মোৰ কামত আহিব ধৰা নিজৰ যদি কন অ অ নি নিজৰ যদি কন্টেন্টো নবনাও তেতিলে কিছুমানে কিছুমান ক্ৰিয়েটাৰ আছে নহয় কনটেনট ক্ৰিয়েটাৰে তেওঁলোকে হায়াৰ কৰে ন তেতিয়া মানে হৈ যাব মানে এনেই এইটো এক্সট্ৰা আৰ্নিং হৈ যাব মোৰ
অ', যদি কণ্টেন্ট ক্ৰিয়েটৰ লোৱা সিঁহতে পাৰ ভিডিঅ' ওৱান থাওজেন, ওৱান থাওজেন কে চাৰ্জ কৰি চাৰ্জ যদি কৰা ইহঁত সদায় দুটা তিনটা ভিডিঅ' দিবই তোমাক বনাবলৈ ত' ধৰা তোমাৰ দিনতে তুমি যদি তিনটামান কনটেন্ট ক্ৰিয়েটাৰ পাই যোৱা তিনি হাজাৰ হেৰি দিনতে হৈ যাব আৰু মাহত তোমাৰ নাইনটি থাউজেন হৈয়ে যাব
অ', সেইকাৰণে ভাবিছো অলপমান মানে এক্স্ৰা আৰ্নিংটো কামত আহিব ঘৰৰ ধৰা সেইকাৰণে ভাবি আছো কৰিলো আগতে বা কিবি নতুন, নতুন স্কিল যিমান পাৰো শিকিলো এতিয়া গৰম বন্ধতনো কি কৰিম এনে বহি থকাতকে ভাল কিল কেইটামান শিক কিলো এনে তুমি আৰু কিবা বেলেগ স্কিল শিকিম বুলি ভাবিছা নেকি
বেলেগ স্কিল মানে মই ড্ৰয়িংটো শিকিম বুলি ভাবি আছিলো
অ',
ৱাল পেইণ্টিংটো
অ', সেইটোও বহুত ভাল
অ', আজিকালি চোৱা নহ চব জেগাতে মানুহে ৱাল পেইণ্টিং কৰি দিয়ে কিবা এটা অ', কিবা এটা বেয়া হলেই মানে যদি ৱাল এটা বেয়া হৈছে ঘৰৰ ত আজিকালি মানুহে পেইনট ৰং নকৰেই আজিকালি মানে ৱল ৱাল পেইণ্টিংটো ধুনীয়াকে কৰি দিয়ে কিবা আঁকি দিয়ে চাবলৈও বহুত ষ্টেণ্ডাৰ্ড লাগে
উম, হম।
সেইকাৰণে মই ভাবছো মই সেয়া কৰি পেলাই তাৰিছ নিজ কেন্টেট ক্ৰিচনৰ ষ্টাৰ্ট কৰি দিম এনেই নিজৰ ৰুমত চুমতে বনাই থাকিম আৰু প্ৰথমতেতো মই মানে জব পাও ন দিগদাৰ হয় ন প্ৰথমতে জৱ পোৱাতটো সেইকাৰণে প্ৰথম, প্ৰথম মই ভাবিছো যে নিজেই মানে নিজৰ ৰুমত কন্টেন চেন্টন কৰি পেলাই বা নিজৰ ফ্ৰেণ্ডবোৰৰ ৰুমত কন্টেন মানে এনেকা বনাই পেলাই কন্টেন দিম অলপ ভাইৰেল হলেতো মানুহে এনেকা হায়াৰ কৰিব দিয়াচোন
উম, উম আৰু মই শুনিছো ৱাল পেইণ্টি ৱাল পেইণ্টিঙত তোমাৰ বহুত মানে হেৰি আছে পইচা আছে তোমাৰ এখনতে মানে টেন থাউজেন তেনেকুৱা ধৰণৰ
অ', তাকে আৰু মই মাৰ্কেটৰ পৰা অকমান কম, কম পইচাইে চাৰ্জ কৰিম বাৰু
উম।
প্ৰথমে, প্ৰথমে
অ', তেতিয়াটো আৰু ডিমাণ্ডটো বেছি হৈ যাব ন, মাৰ্কেটত, ঠিকে আছে
সেইটোৱে ভাবিছো
আৰু মই ভাবি আছো, অ', অ', মই ভাবি আছো যে, আহ, অ', কি কয়, এইটো তোমাৰ, হেৰিটো শিকি ললো, মানে ভিডিঅ' এডিত কিন্তু, তাৰপিছত এই পাব্লিক কমিউনিকেশ্যনটো যে, সেইটো শিকিব লাগিব। মোৰ মানে বহুত হেজিটেচন হয়, কথা পাতিবলে মানুহৰ লগত তো টো মানে শিকিলে ভাল হ'ব চাগে ন?
অ' ভাল হ'ব, হেৰি কি কয়? তুমি ভোকেলত হেৰি পঢ়িব পাৰা। তেতিয়া মানে হে অ'। অ। তেতিয়া মানে তোমাৰ কমিউনিকেচন স্কিলটো আৰু তুমি মানে কনফিডেন্স এটা পাবা মানে কথা পাতিবলে।
উম। আৰু মই মানে, মানুহৰ আগত, নিজে মানে কথা পাতিব নোৱাৰো, মানে নিজে যাচি কেনে কথা পাতিব নোৱাৰো, কোনোবাই মাতিলেহে তাৰ পিছত পাৰো। ত' সেইটো মানে, কেনেকে মানে, ঠিক কৰিব লাগে, সেইটোও মানে কি, কৰবাত শিকাই নেকি তেনেকুৱা?
তুমি যদি এতিয়া, এইটো শিকাব তুমি যদি কমিউনিকেচনৰ ক্লাছ লোৱা নহয়, তাতে তোমাৰ শিকাই দিব, যে কেনেকে তুমি কথা পাতিব লাগে। কেনেকে তুমি মানে আগ-যাচি পেলাই নিজে কথা পাতি থাকিব লাগে, তাৰ পিছত কেনেকে ৰেচপন কৰিব লাগে, মানুহ এটাক।
অ, অ। সেইবোৰ চব শিকাই দিয়ে ন?
অ শিকাই দিয়ে। তুমি ল'ব পাৰা কমিউনিকেশ্যনৰ ক্লাছ এটা।
অ। আৰু এনে আমি, হেৰি ইউটিউবত তেনেকুৱা ধৰণৰ চেনেল নাই নেকি কিবা? ফ্ৰীতে শিকা, শিকিব পাৰা।
ইউটিউবৰ, ইউটিউবত আছে বহুত ধৰণৰ চেনেল। কিন্তু ইহতি একদম পুৰা ডিটেইলত নক কয়, সিহঁতিও অকণমান অকণমান কৈ পেলাই তাৰ পাছত কয় যে, এইটো নম্বৰত তোমালোকে মেছেজ কৰিবা, যদি গ্ৰুপত জইন হব লাগে, গ্ৰুপত শিকাই দিম, কাৰন ইউটিউবত ইমান ডাঙৰ হৈ ভিডিঅ' বনাব নোৱাৰে না।
অ। আৰু এনেও মানে ব্যক্তিগত ভাৱে শিকাতো বেছি ভাল হ'ব চাগে ন?
উম অ সেইটো বেছি ভাল হ'ব কাৰণ তেতিয়া তোমাক বৰ্ডতো মাতিব তাৰপিছত ওচৰত তোমাৰ আৰু এজনী মানুহ থৈ দিব। যে এতিয়া দুজনে কনভাৰচেচন কৰাচোন এনেকে, তেতিয়া মানে তোমালোকে বেছি শিকিব পাৰিবা।
অ অ। অনলাইনতটো তেওঁলোকে টিচাৰবোৰেটো আমাক ধৰা দেখাই নাপায়। তো তেনেকে কিয়, কি কৈ থাকে। সেইটো হয়তো ইমান এটা মানে হেৰি ৰিজাল্টটো নিদিব চাগে, তাৰপৰা শিকাৰ পিছতো ন? কমিত
অ' অ'।
মই তাকে ভাবি আছোঁ, অ' ভিডিঅ' এডিটিং টো শিকিলোঁ, সেইটো এটা ভাল স্কিল হয়। তাৰপিছত, সেইটো মানে কামত আহিব তোমাৰ। তাৰপিছত কমিউনিকেশচন স্কিলটো শিকিলোঁ ধৰা ষ্টেজত মানে মই কিবা ক'বলৈ বহুত মানে হেজি তেচন পাওঁ আৰু একো শব্দয়ে নোলাই সেইকাৰণে ভাবিছোঁ ষ্টেজত তেনেকে কব পৰা তাকে বা, নতুন মানুহৰ লগত কেনেকে মানে কথা পাতিব লাগে, সেইবোৰ যদি শিকি লওঁ, তেতিয়াহ'লে হলে হয়টো আগলে মোৰ ভাল হ'ব ধৰা যদি মৰ্কেটিক পূৰ্ণ ফিল্ডত গুচি যাওঁ বা, ছেলচৰ ফিল্ডটো যদি গুচি যাওঁ, তেতিয়াহ'লে ভাল সঁচাকে
আহ। মাৰ্কেটিং আৰু চেলচৰ ফিল্ডত কমিউনিকেশ্যনটো বহুত প্ৰয়োজনীয় বস্তু হয়
উম মানে কমিউনিকেশচন নহলেতো গ্ৰাহকে নাহিব ন মই একো বুজাব নোৱাৰিলে ধৰা প্ৰডাক্টৰ বিষয়ে যদি একো কবই নোৱাৰো তেতিয়াাহলে গ্ৰাহকে একো বুজি নাপাব বা সিহঁতে ভাবিব যে প্ৰডাক্টত একো মানে কোৱালিটি নাই তেনেকুৱা ধৰণৰ নিজে নিজে ভাবি ল'ব। সেইকাৰণে ভাবিছো ভালকে শিকি ল তেতিয়া এনে চেলচত মানে অনিংআছে ন চেলছ বা মাৰ্কেট অ মানে প্ৰথমতে হয়তো চাগে সিহঁতে কমকে দিয়ে মোৰ মতে নতুন নতুনবোৰক তাৰ পিছত টো ভালে আৰ্নিং হয়।
চবতে আৰ্নিং আছে কিন্তু এক্সপিৰিয়েঞ্চ লৈ লৈ মানুহকেইটাই মানে পিছত বঢ়াই লয় আৰ্নিংটো
আহঁ
এক্সপৰিয়েন্সটো বহুত ইম্পৰ্টেণ্ট হয় ন।
অ অ সেইটোৱে। প্ৰথমতেতো কমকে পাম চাগে এক্সপিৰিয়েঞ্চ নাথাকিব তাহাতেও অলপমান
উম প্ৰথমতে অকমান কমকে পাবা মানে কমকে চা নাই নহওঁক পইচা বেছিয়ে আছে।
হম।
কমকে নোপোৱা মানে চলি যোৱাৰ দৰে পাবা।
অ অ আৰুতো সিহঁতে প্ৰথমতে শিকাই দিব ন যে প্ৰডাক্ট টো কেনেকুৱা ধৰণৰ কি সিহঁতে শিকাই দিব প্ৰথ থমতে সেইকাৰণে চাগে কমকৈ দিয়ে পাছলৈকে এক্সপিৰিয়েঞ্চ মোৰ হৈ গ'লে চাগে বেছিকে দি দিব।
অ সেইটো হয়।
এনে তুমি এইটো যে শিকিবা স্কিলটো তোমাৰ স্কিলটো সেইটো ক কৰি কি মানে বিজনেচ কৰিম বুলি ভাবিছ নে কি?
অ ময়ো ভাবিছো মোৰ বিজনেজে কৰিম নহ'লে এনে এনে সিকি কি কৰিম নো? মানে ও ওলাইৰে মানে চু চুৱেটাৰ বনাম তাৰ পিছত বেচিম সেইটো ঠাণ্ডা দিনত সেইবিলাক বস্ত চু মানে বুজিছা।
আৰু এডভাৰটাইজিং, এডভাই টাইজিংটোতো তুমি চাগে ছ'চিয়েল মিডিয়াতে কৰিবা ন?
অ এডভাৰটাইজিং ছ'চিয়েল মিডিয়াত কৰিম, কিছুমান লগৰ আছে লগৰবোৰকে কম কৰি দে বুলি।
অ ঠিকে আছে তেতিয়া হ'লে তেনেকেই কৰিব পাৰি মানে।